হেল্ল'।
অ' কোৱা?
কোৱা কোৱা। কি কৰিছা?
এয়া এনেই বহি আছোঁ। তুমি?
ময়ো এনেই আছোঁ আৰু কি কৰিবা আৰু গৰমত।
ভাত চাত খালা?
খালো খালো। তোমাৰ?
ভাত চাত নাই খোৱা বাৰু, চাহ খাই দিছোঁ মাত্ৰ।
অ' খাবই মন নাযায় আৰু।
গৰম যে।
উম, সেইটোৱেই আৰু চবৰে এইটোৱে প্ৰব্লেম আছে।
উ
চবৰে বুলো এইটোৱেই প্ৰব্লেম হৈছে আজিকালি।
উম। বাকী তুমি কিবা বিজনেচ কৰি আছা নেকি?
নাই নাই, মই পঢ়ি আছোঁ। তোমাৰ?
নাই, পঢ়ি আছোঁহে।
হেল্ল'।
কোৱা?
হেল্ল' অ' তোমাৰ তুমি কি কৰি আছা?
হে?
অ' মই পঢ়ি আছোঁ বোলো। তুমি?
ময়ো পঢ়িয়ে আছোঁ।
অ' মই বিজনেছ কৰা বুলি শুনোতে বুলে ডাঙৰ ছোৱালী চাগে।
উম, হয় দে।
অ' কি পঢ়ি আছে?
মই এইবাৰ ছেকেণ্ড য়াৰ। তুমি?
এই মই ক্লাছ টেন।
আচ্ছা।
অ'।
বাকী গৰম বন্ধত যোৱা নাই ক'তো?
নাই গৰম বন্ধ হৈছেহে। গৰমত যাবই মন নাযায়।
উম, পঢ়া শুনা ভাল চলিছে?
পঢ়া শুনা চলি আছে আৰু, মেট্ৰিক আহিছে কি ক'বা।
উম, তোমালোকৰ মেট্ৰিক আমাৰ ফাইনেল। উম।
ক'ত পঢ়া?
মই তেজপুৰ কলেজ।
অ', ঠিকে আছে। আগতে ক'ত পঢ়িছিলা? অ', মই ইন্সপায়াৰ।
অ', অ', মই আগতে তোমাৰ গাৰ্লছত পঢ়িছিলোঁ।
অ', ঠিকে আছে। এ তোমাৰ ষ্ট্ৰ্ৰীম কি? কমাৰ্চ।
নাই নাই, কৃষ্ণ। চাইন্স আৰু কমাৰ্চ পঢ়া মই নহয়।
মইটো বিজনেছ চিজনেছ কৰিছা আৰু কমাৰ্চিয়েল চাগে।
উম্, কমাৰ্চ। কমাৰ্চ চি তো জানোন নাজানোঁ সুধাছোন।
হ। একো নাই, একো নাই।
যোনটো নোৱাৰো, নোৱাৰো ন।
নোৱাৰাটো এনেই লাগি লাভ নাই নহয়।
উম্, মই লেভেলতে যদি চাইন্স, কমাৰ্চ লৈ ল'ব বোলে ফেইল। তাৰ পিছত,
অ', তেতিয়া বেছি কথাটো বেয়া হ'ল হয় ন।
অ', তেনেহলে। তাতকে মই আৰ্টচ লৈ পেলাই পাছ কৰি যাওঁ।
অ'
উম্
সেইটোৱে আৰু।
তুমি পিছে কি ল'ম বুলি ভাবিছাঁ, কমাৰ্চ নে কি?
নহয়, যদি মোৰ ৰিজাল্টটো বেছিয়ে ভাল হয়, তেতিয়া চাইঞ্চে লৈ লম।
উম্
সেইটোৱেই আৰু। কি ক'বা, আমাৰ আমাৰ মানে ঘৰত মোৰ পাপাৰ পৰা ধৰি, মোৰ ঘৰৰ পৰা বাৰ পৰা ধৰি চবেই কমাৰ্চে লৈছে, মই অলপ বেলেগ এটা কৰোঁ
দিব জানোঁ?
হা'
ঘৰৰ পৰা দিব, বেলেগ লবলৈ।
দিব দিব, সেইটো মোৰ ওপৰত কথা ন, ঘৰতনো কি।
উম্, সেইটো হয় বাৰু, নাই কিছুমানে এনেকা এনেকা ন, যে চবেই কমাৰ্চ লৈছে টয়ো ল'ব লাগিব।
এ নাই নাই, মোকতো কৈছে। মোকতো নিজে কৈছে ন, যে আমি সবে কমাৰ্চ লৈছোঁ। তই অকণ ভাল ৰিজাল্ট কৰি চাইঞ্চ লৈ ল।
উম্
এই মই বোলে আ আৰ্ট মানে, কোৱাতটোতো ক'বৈ অবিয়েচলি। কিন্তু সেইটো, মোৰ লাষ্টততো মোৰ ওপৰতে ডিচিশনটো ন, মই যি লওঁ।
উম্, উম্, সেইটো হয় বাৰু।
ফ'ৰ্চ, ফ'ৰ্চ নকৰে খালি ক'ব।
উম্
বাকী মা হঁত
সেইটোৱে, মাহঁত আছে। চব কি কৰিব আৰু, এইটো গৰমত ভিতৰতে বহি আছোঁ, কোনো নোলায় গৰমত।
হা, হা মাহঁতে ভাত চাত খালে?
এই মাত্ৰ ওলাই আহিছোঁ। ভাত কেইটা খাই।
উম
উম কি তোমালোকৰ ঘৰত চব ঠিকে আছে?
থিকে আৰু
অ' বাৰু স কোৱা কোৱা
তাকে ফিউচাৰত ফিউচাৰত কি কৰিম বুলি ভাবিছা?
ফিউচাৰ তেনেকে একো ভবা নাই বাৰু।
মানে বিজনেচ লাইনত যাবানে নে, নে জব?
বিজনেছ কৰিবলেটো অবিয়েচলি যিপ এটা লাগিবই ন।
উম
উম
পছাঠ
হ হা উ
ৰ মাতকে কিয়া অহা নাই
অঁ
অ
হেল্ল' হেল্ল' হেল্ল'